হেল্ল' আহ কি কৰি আছা নো তুমি?
এ আহ এনেই আছোঁ তুমি
মইয়ো এয়া আজৰি হৈ মেলি পেলাই এনেকুৱা গৰম কত থাকিলে শান্তি পাম কি ফুৰিম তেনেকুৱা লাগিছে গম পোৱা নে আকৌ এতিয়া এই গা টো ধুই পেলাই একদম ঠিক কে গাত পাউদাৰ একদম দি এই ওপৰৰ চিলিং ফেনবোৰ মানে তোমাৰ গৰম হৈ গৈছে টিং বোৰ গৰম হয় হাৱাতো একদম গৰম গৰম আহিছে তাৰপা এই ষ্টেণ্ড ফেনখন এই টেবুল সৰু টেবুল ফেন এখন আছিলে তাৰপৰা সেইখনককে উলিয়াই পেলাই এই পকাতে পাই দিছো বোলো একদম কলৈকো নোলাবি কিন্তু শুই থাক সেইবুলি পাৰি দিছোঁ ইমান গৰম অ এই নি না আথুৱা কিনো কৈ আছে তাইহে জানে মোবাইলটো চাব লাগে মই দিয়া নাই মোবাইলটো চাবলৈ হেৰি সেইটোৱেই তোৰ কাম ভাত খালোঁ খালোঁ তুমি খালানে ভাত?
এ নাই খোৱা এই মই অথনি তুমি ফোন কৰোঁতে সেই চৰবত খাবলৈ গলোঁ যে তাৰপৰা সেই খাই আম ভাত এতিয়া বনাই থৈ দিছে আমিহে খাবলৈ যোৱা নাই বৰ গৰম পৰিছে অ খাবলৈ একেবাৰে ইচ্ছা লগা নাই চোন
ৰাতিপুৱা কেইটা একোৱেই খোৱা নাই নহয়
নহয়-নহয় ৰাতিপুৱা খালো ৰাতিপুৱা মোৰ ইণ্টাৰ্ণশ্বিপ আছিলে যে
আহ
হে সেইটো কাৰণে মানে আজি সেই মাহীজনীয়ে দিলে খাই মেলি গৈ ইন্টাৰ্ণশ্বিপৰ পৰা আহিলোগে
ৰাতিপুৱা কি ভাতে খালা
ভাতেই খালো মই হেৰি দিলে গ্ৰীণ মটৰটো যে
আহ
ঘুগুন গতে বনালে সেয়া খালো খাই বোৰ মানে সেৰি তাৰ পৰা আহিলো আহিলে মেলি চবত খালোহি
উম।
অকল পানী কে খাই আছোঁ গম পোৱা পিয়াজ
এ হয় পানী খোৱাব পানী খোৱা ভাল হে অ চোৱাৰ হেৰি ৰাতিপুৱা দুপৰীয়া গধূলি তিনিও সাজ ভাত দিয়ে থাকে ন
উম দিয়ে দিয়ে
অ অ অ
এতিয়া হেৰি কৰি থৈ দিয়ে মানে চবে
এইবোৰ ৰান্ধনী ৰান্ধনী কেইজনীনো ৰান্ধনী কেইজনী আছে
ৰান্ধনী দুজনী হেৰি এইটোক লৈে এতিয়া দুজনী আছে তাৰ পৰা মাহী এজনী আছে তাৰপা বৰমাও আছে গোটেইকেইজনীয়ে লাগি মেলি বনায়
হেৰি নহয় ছোৱালী কিমান আছে
ছোৱালী তোমাৰ আমাৰ ইয়াত প্ৰথমতে মানে ইয়াৰ আগব মানে ইাৰ আ আগবছৰি দিয়াতো চব ওলাই গ'ল মানে প্ৰায় খিনিয়ে তেতিয়া মানে তিয়াল্লিশ জনী আছিলে
উম
তাৰপিছত হেৰি এতিয়া এতিয়া এডমিশন লৈছেহে মানে আধা আধাকে
উম
তাৰ প আকৌ জুলাই আহিব আ গোটেইবোৰ
অ অ অ এতিয়া তোমালোকক ক্লাছ ৰয়ে আছে বন্ধ নিদিয়ে নে কিনো
ক্লাছওৱ নাই ইণ্টাণশ্বিপ হে হৈছে কলেজ ক্লাছ ৱান
অ অ অ অ অ তাৰপা আকৌ ঘৰলে কেতিয়াই আহিবা
ঘলে মানে আমাৰ কি হ'ল এই আমি এতিয়া মাছৰুমৰ ওৰত কৰিছো ইণ্টাৰ্ণশ্বিপটো তাৰপা সেই তোমাৰ মানে এইটো এতিয়া কেনেকৈ কয় কি কয় মানে সেইটোহে শিকাই ধৰি লোৱা আৰু তাৰপিছত আমাৰ আমাক মানে আজি মাছৰুম টো কেনেকে বনাব লাগে শিকাল এ তপা ছাৰজনে কৈছে তোমালোক এ তিন দিন আহি দিবা এদিন ফিল্ড ভিজিট কৰিব লাগিব তাৰপ দু দিম কেনে কেনেকে মাছৰুমটো হৈছে চাব লাগিব তাৰ পিছত এৰি দিম বুলি কৈছে এ তেতিয়া মানে ধৰি লওক ছাৰো মানে অকমান হেৰি পাব বেলেগতো শিকাই আছেগে যে
আহ অ আহ
ইয়াত মানে হোষ্টেল বোৰ বধি দিব নহয় এতিয়া জুলাই ম মাছ ভাগলে
আহ অ আহ বছ অ এতিয়া এতিয়া ইমান বেছি ছোৱালী নাই আৰু
এতিয়া বেছি ছোৱালী নাই ওপৰত আমি অকল যেতিয়া চাৰি পাঁচজনী আছো ওপৰত তাৰপৰা তলত চাৰিজনী নে কেইজনী আছে নেকি
চাগে বহুত গৰম হয় হয়নে?
এই নকবা কালি ৰাতি কি হ'ল ভাতকেইটা খাই আহি লোৱা মানে কালি ৰাতি আমি কি কি গোটেই হে খুলি থৈ আছিলো দৰ্জাও খুলি থৈ আছে কি কি খুলি থৈ আছে ইমান গৰম নাই কিন্তু ফেন দুখন আকৌ মোৰ মূৰৰ ওপতে ফেনখন আছে তাৰপা হেৰি তা ৰাতি এতিয়াও ভাত চাত খাইহা পিছত দহটা চাৰে দহটা মানত কাৰেণ্টটো গুচি গ'ল ন শুবলৈ লৈছিলো
আহ
একুৱা গৰম উঠিছে তাৰ পিছত কি কৰিলো গোটেই খিৰিকী খুলি ইনভাৰ্টাৰ আছে ইনভাৰ্টাৰটো আক গোটেই ৰুমৰ মানে গোটেই ৰুমত কভাৰ কৰিব নোৱাৰে নহয়। লাইটতৰেহে কভাৰ কৰিব পাৰে ফেনৰ নোৱাৰে।
অ অ অ অ
এইটো এ কি বুলি কয় নামটো। যে নহয় নহয় জেনেৰেটৰ মাছ জাতি দি গ'লে আকৌ বমাহঁতে আকৌ দি গলে উঠি আহিব লাগে যে সেইটো কাৰণে নি দিয়ে সিঁ এনেই কাৰেণ্ট নাথাকিলে দিয়ে দিনত।
আ অ অ অ। এ হয় তুলি যিহে কও মহাই সেই কামলে গৈছে। তাপা হেৰি নহয় এতিয়া ঘৰত ভাল হৈছে জ্বৰ চ্বৰবোৰ।
গৈয়ে থাকে এইবোৰ মায়ে এতিয়া ফোন কৰিছিলো মায়ে ইমানকে ভাল হোৱা নাই কাহটোও থাকি যায়। যে কাহটো হৈ আছে। তোমাৰ পাপাও অকমান অটমান হৈ আছে বহুত দুৰ্বল হৈ পৰিলে মানুহকেইটা।
হেৰি নহয় এইটো কি অকল ভাইটিহে নাই হোৱা।
ভাইটি নাই হোৱা মোৰ নাই হোৱা।
অ ৰবাচোন হেৰি নহয় মা এতিয়া মাত চাতবোৰ অকন ভালকে ওলাইছে নে?
ওলাইছে ওলাইছে এতিয়া উম পাৰিছে অকমান হিমমাই আহিছিলে ন থকাকে।
আহ।
তাপা সেইদিনাখন হিমমা আহিলে তাপা মই সেইদিনাখনত ৰুমলে আহিলো থাকে থকাকে গুচি থাকি আহিলো একেবাৰে তাৰ পিছত আৰু ঘৰ পৰা ফোন কৰিছিলে গুচি যাবলৈ কলে গাটো বেছি বেয়া লাগিছে আকৌ মই বেগ টো ইয়াৰ ৰুমতে থৈ কাপোৰ দুটামান লৈ আকৌ উভতি গুচি গলো মই।
অহ
তাৰপিছত আকৌ আজি কালি আহিছো মানে আজি অহা কথা আছিলে কিন্তু এই গৰম খনত মই ৰুমত আহি আকৌ তালৈ যাবলৈ অসুবিধা হ'ব যে। কালিয়ে গুচি আহিলোঁ।
অ অ হয় অ মা যে বেমাৰ হৈছ- বুলি কলে ভয় লাগিয়ে যায় মোক।
উম সেইটোৱে হেৰি আকৌ আমাৰ মা বেছ- বেছি হেৰি হৈ যায় আকৌ উৰিঘ হৈ গুচি যায় মানুহজনী।
এ খোৱা বোৱাবোৰ নকৰে আকৌ মানে কিবা এটা হলে খোৱা বোৱাবোৰ এই দিয়াও সেইকাৰণে বেছি দুৰ্বল হৈ যায়। উম তা পা হেৰি নহয় এইটো কি এতিয়া কাহটো কমিছে ন?
কাহটো কমিছে অ এতিয়া।
মেডিচিন টো খাই থকা নাই নেকি যিটো মেডিচিন যে খাই আছিলে যেন
নহয় নহয় সেইটো মানে কি হয় সেইটো মেডিচিন তোমাৰ কেতিয়াবা যদি গাত বেছি দুৰ্বল হয় তেতিয়া খাই তাৰ পৰা সেইদিনা এখন জ্বৰ মা নোৱাৰেও সেইদিনাখন মা তাই কিবা নোৱাৰা। বোলে যে বেমাৰ বহে ইবাৰ তেনেকে কেলে মহাৰ লগত যে লখিমপুৰ আহিছিলে।
আহ আহ
সনে হৈছিলে তাকে কৈছো মা একোবা নোৱাৰা হৈ গ'ল তাতে আকৌ এইবোৰ কাহও হ'ল মানুহজনী মানে বহুত। দুৰ্বল হৈ পৰিলে।
অহ
তাৰ পিছত সেইটো কাৰণে মানে সি মোক ক'লে সেই লখিম মানে লখিমপুৰত পাই আৰু এইটো হাজৰিকা ফাৰ্মাছিত পায় যতে তাতে নাপায় ঔষতে পামটো যে তাৰপিছত আনিবলে কলে সেইটো অনাত মানে দি নাথাকে একেবাৰে তোমাক কেতিয়াবা যদি মানে এইটো ঔ অকণমান কাঁহি কাঁহি যদি অসুবিধা হয় নহয় তেতিয়াহে দিয়ে মানে সেইটো হেৰিটো
অ এ আৰু এইবোৰ ঔষধ বোৰ খাই থাকিলেও দুৰ্বল হৈ যায় নহয় মানুহবোৰ।
বহুত দুৰ্বল হৈ যায় অ মই মাক মানে এটাই কৈছো
উম এইবোৰ হাৰ্ট মেডিচিন নহয় জানো বাৰু।
অ সেইটোৱে মইএতিয়া সেইটো সেইটো কাৰণে মই মাক কৈছো মই বোলো তুমি বেছি অ ঔষধ বোক বেছি অভ্যাস নিদিবা যদি অভ্যাস দিয়া নহয় তুমি ঔষধত নহলে মানে থাকিব নোৱাৰিবা।
সেইেতোৱে উম যে মা যে আগৰ কথাবোৰহে মনত পৰে ইমান ভাল মানুহ মা পতককে মানে কি হৈ গ'ল বাৰু অ বেমাৰ বাৰু কি ধৰিলে নো ইমান দেখুৱাওতে ভাল হোৱা নাই নহয় ভালতো বেলেগ বেমাৰ বুলি নাই মানে পটক পটককেই মানে বেমাৰ বোৰে ধৰে।
উম
দুৰ্বল হৈ গ'ল মানে মানুহজনী আগৰ ইমান ষ্ট্ৰং মানুহ। ৰণী অ মোৰ যে সঁচাকে এইবোৰ বেয়াহে লাগি যায়।
ইয়াৰ মানে সে মানহজনী খাই বৈ থাকিলে ধুনীয়া নহয়।
ধুনীয়া নহয় আৰু নিজেও ইমান পটককে পৰি দিব নিবিচাৰে মানুহজনী
উম উম হেইটোৱে উম হেইটোৱে
উম
কিয় কিবা হেৰি এতিয়া কালি আহিছো এতিয়া আহিবই মন নাছিল তথাপিও আহিছো আও এতিয়া যাবগে লাগিব বু দাই হলে মই তাতে লাগিলে কৰিম লিখিমগে মেলিমগে। তাৰপিছত আকৌ পথাৰো এতিয়া নহয়।
তোমাও থাকি ভাল নালাগে নহয় শান্তি নালাগে।
সেইয়েটোৱেটো এতিয়া পথাৰো এতিয়া পথাৰ পাপা দিনটো আজি পাপা পথাৰত আছেগে গৈ মেলি এতিয়া গাঁও বেয়া মানুহৰ মানুহে ৰ'দটো ওলালে কেলেং মেলেং লাগে এতিয়া তাতে গা বেয়াত পথাৰলৈ গৈছে আৰু
উম মাটি ৰুব হৈছে নে কিনো?
মাটি ৰুব মানে মাটি হে এবাৰ নে দুবাৰ বোৱালে। তাৰপিছত সেই হ'বগে আৰু মাটি ৰুবলে এতিয়া তাৰা এই খুৰীহঁতেও মি ৰুই আছে যে, তেহেঁতও মাটি ৰুৱা হোৱাৰ লগে লগে আমাৰ আৰম্ভ কৰিব চাগে।
অ অ। সেইটোৱে অ এইবোৰ মানে আমা মাত এ হেৰি ৰোৱা নাই কঠীয়া বাৰীত আছে কঠীয়া হোৱা নাই। কঠীয়া হলে কব হ'ব আও। এতিয়াবা ৰাইনো খয়া চাগে ইমান যাব নোৱাৰিব তুমিয়ে ৰুব লাগিব ন বেছি আও
উম হেইটোৱে না ন কি কয় আও।
আমাৰ হে আমাৰো মানে আগতে গৰুহাল আছে এবাৰ গৰুহাল বেছি দিলে উ উ গৰুহাল বেছি পেলাই মানে সেই উম দমৰাহাল লৈ থছে সে হালেবাৰ বল লগোৱা নাই এইবাৰ চব ঘৰৰ খেতি হে তাৰপা ট্ৰেক্টৰ এতিয়া এবাৰ বালে তাৰপৰাও অলপমান দিন আছে। অকমান লাহেকেহে হ'ব জানো পোৱাগে নাই।
সেইটো কাৰণে বৰ দিগদাৰ আৰু কিবা অঁ হেৰি হ'লে এইবোৰ ঘৰত যদি একো এটা হেৰি নাথাকে নহয় নিজে কৰিবলৈ বৰ দিগদাৰ হয়।
এতিয়া চোৱা তোমাৰ মনটো বেয়া পাপাও সেয়াইো আৰু পাপাইবোৰ নুশুনে নহয় গম পাইচা নাই? তাই নিজে নিজে কৈ থাকিব নহয়।
সেইয়েতোকে এতিয়া সেইদিনাখন একদম কোনোবা সিদিনা উ এ মানে ইমানেই জ্বৰ নহয় উঠিব পৰা নাই মানুহটো। তাপা মোক কলে মই গোটেই ঘৰ কামটোতো কৰিছো গোটেই কেইটা পঢ়ি থকা নহয় জানো মই হে ইটো কোৱা সিটো কোৱাত কাম তাৰ পিছত মায়ে কলে গৰুজনীও লৈ আনাগে যোৱা এজনী জনীকে আনিবা। অ গলো নহয় গৰুজনীয়ে যিখন বিহু দেখালে ঐ। পাপা সেই গৰুজনী মানে পাপা পাপালেহে ভয়। ভয় কৰে আমা আমাকতো চোচা মাৰি খেদি আহে লাষ্টত পাপাই সেই জ্বৰৰ গায়ে আহি গৰু লগাই যে।
অ হয় হয় অও। সচাকে ক ঘৰ মানুহ নগলে বৰ দিগদাৰ হয় ক গম পাইছা নে কামবোৰ কৰা মেলা।
সেইটোৱে। কি আহ আমি শিকি থলো বুলিহে গম পোৱা নাই। কিবা কিবা এটা কৰিবলে কিবা এটা মেলিবলে।
অ চোৱা হেৰি এইবাৰ কাটি পেলাই আকৌ তুমি মোলে ফোন এটা কৰিবা।
অ হব। উম উম ঠিক আছে হ'ব উম হ'ব দিয়া উম উম।